হেল্ল'
অহ ক কি খবৰ।
অহ আছো তোৰ।
আছোঁ আছোঁ বাকী তোৰ কলেজ কেনেকুৱা চলি আছে?
কলেজ মোৰ খতমে হ'ল ৰ এতিয়া।
অহ খতমে হল বাকী হায়াৰ ষ্টডিজৰ কাৰণে কিবা কৰিছ।
অহ মাষ্টাৰ্চ কৰিম বুলি ভাবিছো।
অহ অহ। আটচা তোৰ ক'ত আছিলে মেজি।
মোৰ মানসিক বিজ্ঞান তোৰ চাইকলজি।
অ' তই কিয় ল'লি সেইটো মানে চাবজেক্টটো কিয় ল'লি মানে? কি ভাবি ললি?
সেইটো মোৰ ভাল লাগে মানসিক বিজ্ঞান যিহেতুটো আমি মানুহৰ মনৰ কথা অলপ জানিব পৰাকে ধৰি লোৱা আৰু। সেই হিচাপে ভাল লাগে পঢ়ি। মানে। আৰু তাৰে বাহিৰে। মানে কিছুমান মানুহৰ হৈ পঢ়িবলৈ ভাল লাগে। ত' সেই হিচাপে ল'লো আৰু তোৰ এনে কিহত ইণ্টাৰেষ্ট আছে?
মোৰ এনেই এইবোৰ নাই মোৰ অলপ মানে চাইন্সৰ ফালে অলপ মানে আছে বিজ্ঞানৰ ফালে যোনটো এইটো বিজ্ঞানতে পৰে বাৰু সেইটো নোহোৱা নহয়। খালি মোৰ এনেই অলপ কেমিষ্ট্ৰি বা এনেকে অলপ মানে মই ভাবি আছোঁ আৰু।
অ' কেমেষ্ট্ৰি - কেমেষ্ট্ৰি ৰো এটা ভাগ অলপ মান।
মানসিক বিজ্ঞানত। অ' তাকে আৰু বাকী এনে মানসিক বিজ্ঞানৰ মানে ললে মানে কি- কি হয় মানে ইন ফিউচাৰ মানে কি- কি মানে লাইন লব পাৰি ব কি এনে অলপ কবি নেকি মানে মই ইমান নাজানো মানে এইটো ক্ষেত্ৰত?
অ' নাই- নাই লাইন মানে তো এতিয়া মানসিক বিজ্ঞানতটো চব জেগাতে আছে। ক'ব গ'লে তই এতিয়া তই যেনেকে কলি তই চাইন্সৰ পিনৰ হয় ন বিজ্ঞানৰ পিনৰ! ত' তাৰে থ্ৰু দিও তই অ' মানসিক বিজ্ঞান লৈ পিনেও তই হস্পিতালত বা, ইয়াত কাম কৰিব পাৰ। হস্পিটেল ক্লিনিকত। তাৰে বাহিৰে যদি আমি এতিয়া আমাৰ আৰ্টছৰ পিনেদি চাওঁ তেতিয়া আৰ্টচৰ পিনেদি গ'লে তই পঢ়াব পাৰ। নিজৰ ক্লিনিক খুলিব, পাৰ বা স্পৰ্টচৰ পিনে যাব পাৰ স্পৰ্টচত আৰু খেলা ধূলা নহয় দে, চোন তোৰ স্পৰ্টচত থাকে অ তোৰ স্পৰ্টচত কাঞ্চিলিং কাউন্ঞ্চিলাৰ থাকে। ত সেইহঁতে, কাউচেলিং কৰে মানে। মানে এই স্পৰ্টচ মেন বোৰৰ সেইবোৰ থাকে। তাৰপিছত তই চা বাচ্ছাৰ লগতো কৰিব পাৰ বিভিন্ন ধৰণৰ জোগা আছে মানে কৰাৰ।
আতছা, আতচ্ছা।
বহুতখিনি আছে মানে কৰিব পাৰা আমি চবতে আমাৰ মানসিক বিজ্ঞান লাগে ন?
অ', লাগে, লাগে নালাগাটো নহয় বাৰু লাগে মানে ধৰ আজি আজিকালি মানে এনেকুৱা হৈছে ন' প্ৰায় ল'ৰা ছোৱালীবোৰৰ মানে আজিকালি শুনিব পাওঁ যে, এনজাইটি ডিপ্ৰেশ্যন বোলা বচ মানে সেইবোৰৰে এনে মানে সেই বোৰৰ লগত বহুত দিল কৰি আছে আজিকালি ইমান পঢ়াৰ প্ৰেছাৰ বা মাক বাপেক কৰ বা, ছ'চাইটিৰ প্ৰেছাৰ ইমান হৈ গৈছে এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব তাতে তই কি ভাব যে, মানে স্কুলবোৰত এজন, এজন যদি এনেকুৱা কাউঞ্চিলাৰ দিয়ে যোনে মানে আ, ল'ৰা ছোৱালীবোৰক কাউঞ্চিলিঞ কৰি কেনে ক'ব পাৰে যে, তেওঁলোকৰ ইন্টাৰেষ্ট ক'ত আছ বা এইবোৰ, এইবোৰো চাইকলজিকেল মানে তহঁতৰ সিফাল দিয়ে যাব পাৰেনে?
হা, হা নিশ্চয় সেইবোৰ আমাৰ পিনে দিয়ে যায় আনকি সেনেকুৱা বহুত কিবা কিবি টেকনিক অ', আনিছ ছেও টো ক'ব গ'লে, আমাৰ ইয়াত তেহা নাই কিন্তু বাহিৰৰ পিনে আছে। আনকি এনেকুৱাও কিছুমান অ', অ', কি বুলি কম মেশ্বিন আছ ছে য'ত তোৰ টোত মানে বাচ্ছাটোৰ এ যেনেকে বাচ্ছাটোৱে খেলিয়ে ভাল পালে বা ইন্টাৰেষ্ট কি হয় সেইবোৰ লিখি মেলি, লি ৰাখি মেলি সোমাই পিনে সেই মেশ্বিনটোত দিলে কিবা সেই মেশ্বিনটো গোটেই কেলকুলেট কৰি পিনে তোক কৈ দিব যে বাচ্ছাটোৰ প'টেন্চিয়েলটো কি আছে যে সি বাচ্ছাটোৱে আগত যাই পিনে কিহঁত আগবাঢ়িব পাৰিব, অ', আগবঢ়াটো কিহঁত ভাল হ'ব সেইটোও কৈ দিব সেনেকুৱা বহুত আছে, বহুত খিনি আৰু হ'বলৈ বাকী আছে স্কুলবোৰত থাকাটো বহুত দৰক কাৰী হয় এতিয়া স্কুলবোৰত থাকে কিন্তু সিহঁতৰ কি হয় সিহঁতক এজ এ কাউঞ্চিলাৰ হিচাপে অকল নাৰাখে, সিহঁতক মানে পঢ়াবলৈও দি দিয়ে ত' সেইটো অলপ ভুল হৈ যায় তে তিয়া সেইটো অলপ মানে ভাল নহয় বে এই কাউঞ্চিলাৰ হ'লে তই মানুহটোক চিনিয়ে নোৱাৰিব। পাৰ' মানে মই যদি তোৰ কাউঞ্চিলিং কৰোঁ মই তোক চিনি পা
নালাগে অ', তাৰমানে পঢ়ালে চিনি পোৱাও হৈ যায় ন' সেইকাৰণে। অ', আতচ্ছা, আতচ্ছা। আৰু এনে স্পৰ্টছৰ লাইনত মানে কি মানে, কেনেকুৱা মানে কাউন্স
স্পৰ্টছত তোৰ এতিয়া কথাটো ক কি হ'ল, এতিয়া কোনোবাই এনেকুৱা ডাঙৰ কিবা এয়াৰ কাৰণে গ'ল্ড কম্পিটিচনৰ কাৰণে যায় পিনাই যদি তাতে হাৰি আহিল লে যেনিবা আৰু সেই হাৰাৰ কাৰণে এতিয়া কোনোবাই যদি ই এখন দেশক অহ সেৱা কৰি মানে গৈছে সেই দেশখনৰ পৰা। অহ আৰু যাই পিনে যদি হাৰি আহিলে, দেশখনৰ মানুহে তেওঁক বেয়াকে কৈ আছে কিবা কৈছে তহ সেইখিনি মানসিক ভাৱে তেওঁৰ তাত বহুত বেয়া ধৰণে পৰে নহ তেওঁ এবাৰহে হাৰিছে এতিয়া জীৱনটোত হা হাৰা জিকা জিকাটো চলিয়ে থাকিব সেইটোতো আৰু আমি ৰখাব নোৱাৰো সেইটোৱে জীৱন হয় যিহেটিটো। কিন্তু সেই বস্তুটো যেতিয়া ধৰি পিনে মানসিকভাৱে বেয়া এয়া পৰে তেতিয়া মানে স্পৰ্টচত কাউনচেলিং কাম আহে আৰু তাৰে বাহিৰেও যাতে উম দু এটা টিমৰ ভিতৰত অহ দুটা তিনিটা মানুহৰ মাজত যে কাজিয়া লাগি আছে বা কিবা ভুল ভেদ হৈ আছে তেতিয়া সিহঁতৰ সেই কাজিয়াটোৰ অহ বস্তুটো গেমটোত নপৰক যাতে সেইটো কাৰণে কাউন্সি কাউন্সিলিং কৰা যায় আৰু থাকে সেনেকুৱা এনেকুৱা কিছু ধৰণৰ থাকে আৰু
আচ্ছা আচ্ছা আৰু বাকী এনে অহ আৰু মানে বহুত ফিল্ডত আজিকালি তো প্ৰায় ফিল্ডতে‌‌ চাইকলজিটো বহুত ইম্পৰ্টেন্ট ভাগ হয় আৰু মানে জীৱনৰ বহুত মানে মানসিক বিজ্ঞানটো বহুত ডাঙৰ ভাগ হয় বিকজ আজিকালি মানসিক ভা তে মানুহ মানে ল'ৰা- ছোৱালীবোৰ বিশেষকে, যে বহুত মানে কমজোৰ হৈ পৰিছে আগৰ‌ আগতছে, কাৰণ কিয় আজিকালি ইমান মানে প্ৰেচাৰ পৰে, বা কিবা পৰে, তহ সেইবোৰৰ কাৰণও মানে নতুন নতুন টেকনিক উলাইছে হয় নাই সেইবোৰ টেকনিক মানে অহ, কি যেন মানে কেনেকে কি কৰিব লাগে সেইবোৰ অহ অলপ কবি নেকি মানে
চা এতিয়া- আমাৰ অ অহা প্ৰজন্ম কমজোৰ পৰা নাই হা কথাটো খালি হৈছে সিহঁতে মানে বেছি নিজক বুজা হৈছে যেন মোক এইখিনি বস্তু লাগে বা মোৰ এইখিনি ভিতৰত চলি আছে। এতিয়া সেইটোৰ জৰিয়তে কি হৈছে কি সিহঁত পিছি, সেয়া হৈ গৈছে যে, সিহঁতক পুতুককে সেয়া লাগি যায় যে প্ৰেচাৰ ফিল কৰিব বা সেয়া, সেইটো কাৰণে বেলেগ একো নাই মাক-দেউতাকহতেও চাব লাগিব লাগিব যে পঢ়াৰ প্ৰতি বেছি প্ৰেছা প্ৰছাৰ নিদিয়ক যাতে তে চব বাচ্ছাই কিবা নহয় কিবা এটা কৰি খাবই এইটো নিৰ্ঘাত কথা, এতিয়া সেইটোৰ ভয়তে, বেছি জোৰ দি থকাটো মানে বেয়া কথা কথা হয়, মাক বাপেকহঁতেও সেইটো কথা বুজিব লাগিব আৰু পৰিয়ালসমূহ সেইখিনি জানিব লাগিব যে সিহঁতক ঘৰত যোনটো বাচ্ছা আছে সিহঁতে, কেনেকে থাকে কি কৰে যদি, অলপো কিবা, অ' সিহঁতৰ ইয়াত সলনি দেখে, যিহঁতে যোনতটো ধৰণে আছে সেইটো ধৰণে নাথাকিব বা সলনি দেখে যাতে সেইটোৱে দি জাত জানিব লাগিব যে, অঁ মোৰ বাচ্ছাটোৱে ডিপ্ৰেশ্যন বা এনজাইটিত ভুগি আছে মই কিবা এটা কৰিব লাগে, চ' সেইটো আৰু, চবে অলপ-অলপ সতৰ্ক থাকিব লাগিব আৰু যিমান দিন নহওক কিয়।
আচ্ছা আচ্ছা ঠিকে আছে, আৰু বাকী এনে আহ আৰু ফাইডাৰ মানে তোৰ এনে কি কোনটো মানে-আব মানে মানসিক বিজ্ঞানৰো বহুত ভাগ আছে ন, ত তাৰে কোনটো ভাগত মানে ইণ্টাৰেষ্ট আছে আৰু বেছি চবতছে ভাল লাগে তোক?
এনেইতো মোৰ এনেইতো কব গলে মোৰ ইন্টষ্টব কেই আছ ছে, কিন্তু বেছিভাগ মোৰ এই চাইল চাইকলজিত বেছি ইন্টাৰেষ্টছে, যত আমি বাচ্ছাৰ লগত কাম কৰিব পাৰো, মানে বাচ্ছাবোৰৰ লগত মানে বি ভিন্ন ধৰণৰ বস্তু টো আছে, সেইটো বাবে মানে সে ফিল্ডখনে বহুত ডাঙৰ হৈ যায়। এতিয়া নৰ্মেল বা বাচ্ছাৰ কাৰণে বেলেগ থাকে, কি নৰ্মেল বাচ্ছাৰ ষ্ট্ৰেচ এনজাইটি হৈ আছে, তেতিয়া সেইটো বেলেগ ধৰণে আৰু কিছুমান যোনবোৰ জন্ম গত ত' মানে এ ডি এইচ ডি-ভি-চি থাকা, অতিছজিম বেছি থাকা সিহতৰ বেলেগ ধৰণে ট্ৰি মেন চলে। দিচেবল যোনটো আমি কওঁ, সিহঁতৰ বেলেগ ধৰণে চলাই চ' চবৰে সেই বস্তু টো প্ৰচেছিংটো বেলেগ হয় আৰু সেইটোৰ বাবে মোৰ মানে সেই ফিল্ডত ইণ্টাৰেষ্টটো বেছি আছে আৰু ক'ব গ'লে, কিন্তু তাৰে চবৰে লগত কৰাৰ কাৰণে সন্মত ত' মানে এতিয়া আমাৰ বয়স সৰু ল'ৰা ছোৱালীক চাবলৈ গলে ভালে হ'ব। কথা পাতি জানিব পাৰি বহুত বস্তু আৰু আমাৰ কে ডাঙৰ যোনখিনি সেইখিনিয়েতো বাৰু কাম কৰি পিনে সিহঁতৰ সেই ষ্ট্ৰেছটো তাৰে পৰা আহি আছে এতিয়া যোনবোৰ বুঢ়া মানুহ। বাৰু সেয়া খিনি হৈ যায় যে চাকৰি এৰি গ'ল নুতন নুতন বস্তু আহি গ'ল। ঘৰৰ এ লৰা ছোৱালীৰো সংসাৰ বেলেগ হয়।
অলপ অকলশৰীয়াৰ হেৰিত পৰাও মানে যুঁজে মানুহ
অ', সেইটোৱে আৰু।
আৰু এনেতো এনেই কিবা কাৰবাৰ কেনেকে কৰি পাইছ নেকি মানে এতিয়ালৈ কিবা মানে ল'ৰা ছোৱালীৰ লগত বা যোনটো কলি তই যে ভাল পাও
হা হা এনে ক'ব গ'লে মই এনে কৰি ছিলো মাজতে আমাৰ যিহেতুটো টাৰ্ণচিপ। লাগে কৰিব তেতিয়া কৰ এতিয়া মানে মই বাচ্ছাৰ লগত কৰি বেছি ভাল পা পাইছিলো বাচ্ছা মানে অকল একদম সৰু বাচ্ছা বুলিও ন অ', আ এইটো আমাৰ উম মাজু বয়স কেটা যে আছে যত অ', তিনেজাৰ বয়স কেইটা আমি কও সেইটো বয়সৰো আমি বেয়া পোৱা নাই মই ত' মই সেই হিচাপে মানে ভাবো যে মই ওঠৰ বছৰ তলৰ খিনিক কৰিব বেছি ভাল অ', আৰু ই এ এটা ধৰণে ক'লে আ তাৰে বচ্ছাখিনিৰ লগত কৰি ভাল লাগে যে সিহঁত সিহঁতৰ মনটো চাফা মানে ন সিহঁতে যিখিনি কব নি নিজৰ জৰিয়ত মানে নিজৰ গোটেইখিনি ৰাখি কয়। চ' সেইটো হিচাপে ভাল। ভাল লাগে আৰু সিহঁতৰ লগত বেলেগ একো নাই।
অ', আৰু আৰু মানে এনে প্ৰায় বেছি মানে মানসিক এইটো প্ৰব্লেমটো এ কোনখিনি এইজ গ্ৰুপত দেখা পাই পোৱা যায়নে?
এনেয়োটো সেইটো বস্তু চবৰে হৈ আছে, কিন্তু কিন্তু, কিন্তু এইজ গ্ৰুপ চাব গ'লে মানে অ', মোৰ হিচাপত চবৰে হৈ আছে এনেকুৱা একো এইজ গ্ৰুপ এটা নাই।
আতচ্ছা, আতচ্ছা।
উম। সেইটোৱে এনে তই কোন, তই কোনোবা এনেকুৱা দেখিছ নেকি?
অ', মানে মই এনেকা মানুহ মানে অলপ মানে, মানে নটিচ কৰিছোঁ আৰু মানে মোৰ কি কিছুমান লগৰ কিছুমানে মানে বহুত এ, সৰু সুৰা বস্তুতে মানে ভয় খাই যায় বা পেনিক কৰে বা এনজাইটি আহি যায় আৰু আজিকালি ৰাতি, ৰাতি নুশুৱে মানে ইনচ'মিয়াৰ নিচিনা হৈ গৈছে ন' সেইটো। কাৰণে সেইটোৱে মানে বহুত মানসিক ভাবেতোটো বেয়া কৰে, কৰে মানে শাৰীৰিক ভাৱেয়োটো বহুত অপকাৰ কৰে ন' সেইকাৰণে আৰু মানে মই সুধিলোঁ আৰু।
অ', মানে ৰাতি ন ৰাতি যোনটো তই নুশুৱা কথা ক'লি সেইটো মানে কি হয় মানুহ এটাৰ মনত যদি বিভিন্ন ধৰণৰ কথা-বতৰা চলি থা কে মানুহটোৱে কন শুব কেনেকে? মানে সেইটো কথাটো হৈ যায় আৰু সেইটোৰ কাৰণে আমি থাকোঁ কি আমাৰ লগত আহি কথা পাতক সেইটো মানে আমি কওঁ যে ক কথা পাতাটো ব বহুত দৰকাৰী হয় যে মনৰ কথাখিনি এটা মানুহক কোৱাটো, হয় প্ৰকাশ কৰাটো বহুত দৰকাৰী মানে, যিয়ে হয় আৰু নহ দে, দে।
উম।